হেল্ল' অ বন্ধু কোৱা আছো দিয়া ভালে।
কি খবৰ? আছো ময়ো ভালে আছো, বাকী পৰিয়ালৰ কি খবৰ?
পৰিয়ালবৰ্গ আছে দিয়া ভালে, তোমালোকৰ?
আমাৰো চলি আছে তোমাৰ।
আচ্ছা তুমি ভালে আছ
বাকী তোমাৰ উম আছো তুমি?
আছো দিয়া তেনকে ভাল দে
বাকী কেনেকুৱা চলি আছে তোমাৰ?
অ কি ক'ম আৰু বন্ধু একো তেনেকে চলা নাই বুলিয়ে ক'ম মই।
কি ক, ইমান বেয়া দিন চলি আছ নেকি?
বেয়া দিন বুলি নহয়, চলি আছে আৰু কিবাকে।
হম
তোমাৰ কোৱা?
মই কি ক'ম বন্ধু আজি একাম লাছ একজাম আছিল আমাৰ।
হাৰে আজিৰ দিনটো চাগে খুব ভাল লাগিছে তোমাৰ।
উ তাৰ ওপৰতৰতো তোমাৰ কলেজ অ কলেজৰ আকৌ ভ্ৰমণৰ -ণে লৈ যাব।
অ অ হয় নেকি কোৱাচোন বিশেষ সবিশেষ কি আছে তাতে?
উম।
কবাচোন ভ্ৰমণৰ বিষয়ে কি কি আছে তাতে? ময়ো শুনো।
তোমাক কি ক'ম ছাৰেটো তোমাক কৈছে কি নাই ছাৰে পিছে
অ কিবা থুলমূুলক অলপ কৈছিলে হল তুমি অলপ কোৱাচোন মোক। তেতিয়া সবিষেশ বুজিবলৈ সুবিধা হ'ব।
তোমাৰ ব-বৰদোৱাৰ দোৱাৰ কথা কৈছিলা হা,
উম হু
চেকেণ্ড আমি কোনো বৰদোৱা নাযাওঁ ছাৰে আমাক দাৰ্জিলিং যোৱাৰ কথা।
উম।
অ দাৰ্জিলিং যোৱাৰ কথা ভাবি তো আমি কো যাওঁ। তোমাৰ এইটো হ'ল এতিয়া বাজেটটো বনোৱাৰ কিমান টাইম আহিল যেতিয়া বাজেট বনোৱা? বাজেটটো বনালো, ধৰা পাঁচ আৰু ছয়ৰ ভিতৰত এইটো ঠিকে আছে মোৰ হিচাপতো দুদিন ষ্টে কৰাকে হয় কি না তুমি নিজে ক এদিনত ঘূৰিলো লবা আৰু এদিনতটো লাগিব ঘূৰাক কেনে
সেইটোৱেইটো সেইটোৱেই দুদিনটো লাগিবই দিয়াচোন।
কৰি মৰ্ণিং তোমাৰ ধৰা আমাৰ এ তোমাৰ ধৰা বেছিতকে চাৰে এঘাৰটা এনেকুৱা ট্ৰেইন এটা কাটি কিনে দিনত ট্ৰেইনো উঠিকেনে ৰাতি তোমাৰ ৰাতি মানে মৰ্ণিং মানে আহি পাম আৰু গুৱাহাটী সেনেকুৱা মানুহ বুজিছা সেনেকুৱা ভাবিছিলোঁ আমি মানে ভাবিছিলোঁ পাঁচ হাজাৰ মান ৰাখিলে পিছত পইচা বাছিলে ৰিটাৰ্ণ দি দিলো চবক কথা নাছিল বাৰু কাৰণ অচিনাকি জাগাত এটা যাই আছো তে পইচা কম লৈ গ'লে দিগদাৰ হৈ যাব কি নাই
বুজিছো বাৰু তোমাৰ কথা তুমি খুব ভাল চিন্তা কৰিছা অৱশ্যে
চ এতিয়া আমি অচিনাকি এটা জাগাত যাই আছো পইচাৰ কমি পৰিলে তেতিয়া আমি কাৰ পৰা পইচা ল'ম? সিহঁতৰ পৰাওতো আমি পইচা লব নোৱাৰিম নহয়। বুজিছা কি নাই, এতিয়া যদি বাজেটটো যদি আউট অফ শুনা বাজেটৰ বাহিৰত যদি পইচা যায় তেতিয়াতো নিজৰ পকেটৰ পৰাই দিব লাগিব কাৰণ ইহঁতৰ তেতিয়া ক'ব নহয়
উম থিক কৈছা এইটো।
হেল্ল' কাৰণ চোৱা যেতিয়া বাজে নহয় নহয় শুনা বাজেটৰ বাহিৰত যদি এক টকা বেছি লাগে তিতাতো ইহঁতে কব তোমালোকেতো বাজেট বনাইছিলা তুমি এতিয়া বাজেটৰ বাহিৰত কিয় পইচাটো এনেকুৱা কবগৈ ন কোৱাচোন, তেতিয়া আমি সিহঁতক কি ক'ম?
সেইটোৱে সেইটোৱে বুজিলো বুজিলো বাৰু।
আউট অফ বাজেট হৈ যাব সিহঁতৰ তেতিয়া নিজৰ পকেটৰ ওপৰত পইচা দি ইত আনিব লাগিব, হয় কি নাই?
সেইটোৱেটো।
এতিয়া সেইটো সিহঁতে বুজি নাপায় ইহঁতে সিহঁতে নিজৰ বাজেট বনাই আছে ইমান ইমানকে লাগিব পাৰ পাৰ্চন। আৰু সিহঁতে কৈছে ঘৰৰ পৰাতো চবে পইচা লৈ আহিব ম এ চবেই নানে নহয়। তোমালোকে আনিবা বুলি চবে নানে নহয় আৰু চবে আনিলেও বাৰু সেইটো বা চবে আনিলেও বাৰু সেইটো নি থ শুনা চবে যদি আনেও তে তোমাক থৰি না দিব তোমাক এক্সট্ৰা পইচা কোনোবা দিব জানো? সিহঁতেতো চিধা কব না আমিতো বাজেটৰ পইচাই দিছো তুমি এতিয়াই আমি, এক্সট্ৰা পইচা কিয় দিম, কিয় দিম, এনেকুৱা ক'ব, হয় কিনে।
হয়, হয়! ঠিক কৈছে, সেইটো। সেইটো, তেওঁলোক
সেইটো ভাবা? এতিয়া, আমি কি বেয়া কৰিছোঁ। অ'! সিহঁতে বুজি নাপায়, কিছুমান আছে নহয়! ধনী ঘৰৰ ছোৱালীবোৰ। কথা বহুত বনাই। নাযাব, নাযিব, নাযাব, কিন্তু, কথা বহুত বনাব। সেইকাৰণে, সিহঁতক ক'লো, তোমা-তোমালোকে লৈ তোমালোকে, লৈ যোৱা। বাজেট দিয়া তোমালোকে, আমি সেই বাজেটটো, ছাৰক কওঁ! তোমালোক যদি গৈছা, তোমালোকে যদি, দাৰ্জিলিং গৈছা, ঘূৰি কেনে আহিছা, ত' তোমালোকে আহা, কলেজত? ছাৰৰ ওচৰত কথাটো কোৱা। হয় কি নাই? কাৰণ, আমি অকলে, চিনিয়ৰটো নহয়। তোমালোকেও চিনিয়ৰ হয় ন'? এ, এইটো কনচা বেয়া কথা কোৱা হৈছে, এইটো কোৱাচোন তুমি মোক?
নাই, নাই, তুমি কথাখিনি চাব গ'লে তুমি, অ' ইমান ভুল কথা কোৱা নাই, মোৰ মতে। অ'! কিয়নো, তেওঁলোকে একো নজনাকে, ওপৰতে মাত দিয়াটো, সেইটো
পানীত ভৰি দিলে হ'ব। একশ টকা লৈ কাৰণ, চোৱা? এতিয়া, কিবা তাতে, ঝেমেলা হ'লে ছাৰেহঁতেও আমাকে ক'ব! ক'ব তহঁতৰতো বাজেট, বাজেটটো চাই কেনে বনাইছোঁ, দেই।
উম, হোঁ!